এইবোৰ
অঁ, কি কৰি আছে? হেল্ল'।
অঁ হেল্ল' শুনি আছো কোৱা।
কি কৰি আছা?
এনে ঘৰতে বহি আছোঁ।
খোৱা বোৱা কৰিলা নাই?
খোৱা বোৱা অঁ'
উম। এনে কি ঘৰতে আছা নে বাহিৰত কৰ'বাত ফুৰিব-চুৰিব গৈছা?
নাই মই ক'বাত যোৱা নাই, আজিকালি মই ঘৰতে আছোহি মানে মোৰ এটা কাম আছিলে যে সেইকাৰণে যোৱা নাই, সেই কামটো তোমাৰ কৰি কেনে তাইক যাব বুলি ভাবছো।
উম।
এনেই তুমি ফুৰি-চুৰি ভাল পায় নে?
উম।
হা?
মোৰ ফুৰি ভাল লাগে বহু ভাল লাগে, তুমি ফুৰি পোৱা না?
অঁ, পাওঁ পাওঁ, তুমি যে একবাৰ পইচাটো পাইছিলা অঁ, তাৰ বিষয় অলপ কবা নেকি কেনেকুৱা লাগিছিলে। তাত কিহেৰে গৈছিলা তুমি। অঁ কেনেকুৱা লাগিছিলে?
উমঁ, গৈ কিন্তু বহুত ভাল লাগিছে, ধৰা এনেতো অসমতে থাকো। অঁ, গৈ ভালে লাগিছে মানে অসমৰ বাহিৰত জাগাটো অলপ চাব পাৰিছো, তাত ধুনীয়া-ধুনীয়া তাত এটা মিউজিয়াম আছিল মিউজিয়াম টোত গৈছিলো, জাগা টোৰ নাম আছিলে হাজাৰ দুৱাৰী। তাত ডাঙৰ বহুত ডাঙৰ এটা মিউজিয়াম আছিলে। আৰু তাৰ ভিতৰত যে কি কবা চ'ব বস্তু আছিলে। মানে ৰজা মহাৰজাৰ দিনত আগত যুদ্ধ কেনেকা হৈছিলে। যুদ্ধৰ কাপোৰবোৰ পিছত যুদ্ধ কৰাৰ কূন্যা সৈন্যবোৰ মানে চ'ব আৰু কি ক'বা মাৰ্বলৰে এইবোৰ ডেক'ৰেচন কৰি থৈ দিছে। ফাৰ্নিচাৰ বনাইছে মাৰ্বলে। আকৌ হাতৰ হাতীৰ দাঁতিৰ দাঁত আছে না?
অ অ, হাতিৰ দাত অ।
অ হাতীৰ দাঁতেৰে আৰু বস্তু বনাইছে। উম। বহুত বিভিন্ন বিভিন্ন ধৰণৰ বস্তু বনাই থৈছে। আৰু ৰজা মহাৰাজা বোৰে আৰু কি ধৰণৰ কাপোৰ পিন্ধিছিলে। সেই কাপোৰ বোৰো থৈ দিছে। আৰু মানে চব বস্তু আছে। ইমান ডা
অ, মই শুনা মতে কলকাতাটা তোমাৰ দা অ মই শুনা মতে তোমাৰ কলকাতাত যে এটা ডাঙৰ দু আছে তোমাৰ, ফৰ্ট উলিয়াম বুলি। এইটো তুমি চাইছা নেকি?
কি?
ফৰ্ট উইলিয়াম এটা হেৰি আছে। ফৰ্ট উইলিয়াম নামৰ এটা দুৰ্গ আছে, সেইটো। অ সেইটো মানে বহুত ফেমাচ হয়। কলকাতা গলে মানে সেইটো ছবি চায়েই। মই বাৰু এবাৰ যাম বুলি ভাবিছো এতিয়া, কিহেৰে গ'লে মানে ভাল হ'ব তুমি ক'ব পাৰিবা নেকি ধৰ? ট্ৰেইনেৰে নে, বাছেৰে নে কিহেৰে গ'লে ভাল হব?
ভাল হ'ব বা কষ্ট হৈ যাব। ট্ৰেইনত গ'লে ধৰা সুবিধাটো পাবা। শুই শুইও যাব পাৰা বাছতো পাৰিবা কিন্তু বাছত টো ইমানে এটা ভাল নালাগে ধৰা, খোৱা বোৱাৰ ক্ষেত্ৰত অলপ অসুবিধাও হয় বাছত। মই এবাৰো আহিছিলো বাছত। যোৱা টাইমত ট্ৰেইনত গৈছিলো। আধা খিনি বাছত আহিছিলো, আধা খিনি ধৰা ট্ৰেইনত আহি অলপ বাছত মানে অলপ কষ্ট হৈ যায়।
অ অ, গম পাইছো গম পাইছো। তেতিয়া হলে মই মানে ট্ৰেইনত গলে সুবিধা হব ন।
হয়। এনেই তুমি কেইদিন থকাকে যাবা?
মই তোমাৰ এই অহা যোৱা এইটো বাদ দি তোমাৰ ধৰা তাতে দুদিন থকাকে যাম ধৰা। অহা আৰু যোৱাত বাদ দি, তাত মানে দুইদিন থাকি
ধৰা চাৰিদিন। উহা এদিন যোৱা এদিন আৰু তাত থাকা দুদিন।
চাৰি দিনৰ কাৰণে যাম অ।
অ যাব পাৰা। টিকেটটো কৰি লবা।
সেইটোৱে টিকটটোকে। অ টিকেটটো যোৱাৰ আগদিনাখনে যোৱাৰ মানে কেইদিনমান আগতে কাটিম। তেতিয়া মানে অলপ কম দামত কাটিব পাৰিম ন।
হয়। অলপ কম দামত পাবা, নহ'লে ইমান সুবিধা নোপোৱা। পতককে কেতিয়াবা নাথাকেওনা? চিত নাথাকে, স্লিপাৰত নাপাবা।
মই যদি ট্ৰেইনেৰে যাওঁ, তেতিয়াহ'লে পুৰা কলকাতালৈকে ট্ৰেইনেৰে যাব পাৰিম নে উম বেলেগ গাড়ী চাড়ী বদলাব লাগিব?
তোমাৰ পুৰা ট্ৰেইনেৰে যাব পাৰিবা কিন্তু ৰুমৰ পৰা ধৰা অলপ চলপতো টো বা গাড়ীৰে যাব লাগিব ধৰা। ঘৰৰ পৰা আ বাইকত কোনোবা দি থৈ আহিলে হ'ব বা টমটমতো যাব পাৰা। অলপ যাব লাগে আৰু ষ্টেচন লৈকে নে তোমালোকৰ ঘৰৰ ওচৰতে কি ষ্টেচন আছে।
ধৰা দহ কিলোমিটাৰ।
অ তেতিয়াতো এইটো তুমি তোমাৰ ইচ্ছা বাইকেৰে যাব পাৰা টমটমৰে।
তাৰ পৰা উঠিলা ডাইৰেক্ট কলকাতা গৈ পাবা পিছত তুমি যত যোৱা যদি অলপ দূৰ চুৰ যদি কৰবাত যোৱা সেইকেইটাতো গাড়ীৰে অহা যোৱা কৰিবা কাৰণ এটা জাগাতেটো চব বস্তু নাথাকে। ষ্টেচনৰ কাষতেটো। ষ্টেচনৰ কাষতেতো চব বস্তু নাথাকে জোগাবোৰ অলপ দূৰত থাকে ধৰা এনেকে উম।
দহ মিনিট পোন্ধৰ মিনিটৰ ৰাস্তা দহ টকা ভাড়া কিছুমানৰ বিছ টকাৰ ভাড়া এইটো তোমাৰ নিজৰ যেনেকা জাগাত যোৱা তোমাৰ কথা।
কিন্তু চেন্নাই ৰে যাব পাৰিব ন চেন্নাইৰ।
হয় মেইন একদম কলকাতালৈকে তুমি ট্ৰেইনেৰে যাব পাৰিবা। আমি তোমাৰ ধৰা খোৱা বোৱাৰো অসুবিধা নাই। তুমি ট্ৰেইনত লৈ উঠিয়ে থাকে। অলপ পিছে পিছে পাঁচ মিনিট পিছে পিছে পাঁচ মিনিট পিছে পিছে। তোমাৰ বিৰিয়ানী খোৱা পিছত তুমি যি খোৱা বাত খালে ভাত ডিম ভাত খালে ডিম ভাত মাংস খালে মাংস মাছ খালে মাংস মাছ আকৌ তুমি। ট্ৰেইনতো অৰ্ডাৰ দিব পাৰিবা আৰু যদি তুমি ট্ৰেইনৰ পৰা না খাই যদি ভাবা যে বেলেগ কিবা এপত। অৰ্ডাৰ দিলে তাতো তোমাক দি থৈ যাব। খালি তোমাৰ ট্ৰেইনৰ নাম্বাৰ টো লাগে। তুমি দি দিলা পিছত তোমাৰ একেবাৰে চিটত আহি দি থৈ যাব।
অ তেতিয়াতো বহুত সু সুবিধা ভালেই দিয়া ন।
হয় সুবিধা ভাল।
যাবা।
বাকী বাকী ৰুমৰ অ যাম যাম ৰুমৰ ফেচিলিটিতো কেনেকুৱা?
আমি য'ত থাকিছিলোঁ তাত ফেচিলিটি ত যিমান টকা লৈছিলে তাতকে ফেচিলিটি ভালেই পাইছোঁ।
অঁ'
মানে তোমাৰ বাথৰুম চাথৰুম এইবোৰ ৰুমৰ লগতে এটেচ কৰা আছে একেলগে আছে। আৰু আমি য'ত ৰুমটো লৈছিলোঁ ৰুম থা থাকিছিলোঁ ত মানে ওপৰত আমি থাকিছিলোঁ ওপৰৰ ফ্ৰত ফ্লোৰত তলত আকৌ বজাৰ তজাৰ তলতে মানে ইমান দূৰত যাব লগা হোৱা নাই খোজ কঢ়িবও ইমান নালাগে। খালি তলৰ পৰা নামিলেই বজাৰ।
আৰু এটা ৰুমত কেইজন থাকিব পাৰি বা আৰু এটা ৰুমৰ ভাৰাটো
আমাৰতো এটা ৰুমৰ এটা ৰুমত সিহঁতৰ মতে মানে দুজন থাকে। থাকিব পাৰিম পিছত আমি তিনিজনী থাকিছিলোঁ পাঁচশ টকা লৈছি-লৈছিলে এনে পাৰ হেড দুশ টকাকে লয়। এজনৰ দুশ টকা দুজন থাকিলে মা-
অ
মানে এটা ৰুমত চাৰিশ, এটা ৰুমত চাৰিশ টকা লয়। কিন্তু ধৰা দুজন থাকিলেতো দুশ টকা পৰে নিচিনা আমি তিনিজন থাকিছিলোঁ যে পিছত পাঁচশ লৈছিলে। পাঁচশ লৈছিলে মানে ধৰা অকলটো থকাতো নহয় আৰু পানী-টানি খৰচ হয়, সেইবোৰতো সিহঁতৰ বিল দিব লা-
অ গম পালোং ক অঁ।
না ৰুম-চুম যে, বহুত ভাল তোমাৰ টাইলছ-টাইলছ লগোৱা আছে। পিছত চেলেপ-তেলেভ দিয়া আছে মানে উম' বেচিন-টেচিন লগোৱা আছে আকৌ তুমাৰ তুমি যদি ৰান্ধি খাব বিচাৰা ৰুমৰ লগত তে এটা ডাঙৰ ৰোম
তাতে কিটচেনো বনাই থৈছে, তুমি তাতে'দি গেছ লৈ, ল'ব‌ই ত-তা গেছ লৈ ৰান্ধিও খাব পাৰিবা।
উম। তাৰপিছত তোমালোকে কি ৰান্ধি খাইছিলা নে কিনি আনি খাইছিলা?
আমিতো ৰান্ধি খাইছিলো কিন্তু ধৰা তোমাৰ ই কৰিছিলোঁ, কি কৰিছিলোঁ জানা? ৰাত- তি-পোৱাটো চাহটো বনাই খাইছোঁ ৰান্ধি খাইছোঁ পিছত আকৌ গুৰি-চুৰি দিনত অ' চ-চাহটো খাই পিছত দচটা মানত ভাত খাই লৈছ- দশটা বা চাৰে দশটা এনেকাতে, উম বাঁত খাইছো অ পিছত আকৌ দিনত তো ধৰা আমাৰ ফুৰিব গুচি গৈছো বা এনে ঘুৰি-চুৰি আহিছো তেতিয়া বাহিৰত মানে আবেলি টাইমত অলপ ফাষ্টফুড জাতীয় কিবা খাই লৈ ছু বা ধৰা ৰুমত মেগী আছে না' মেগী বা চাহ, বিস্কুট-টিস্কুট আনি এইবোৰ মানে কিবা-কিবি খাই লৈছো বাট টো খোৱা নাই, বাটো দুই টাইম খাইছো।
মানে, অ' ৰাতি ভাত আৰু তোমাৰ দুপৰীয়া ভাত খাইছিলা ন?
উম্ ৰাতি বাত আৰু দছটা, চাৰে দছটা বজাত বাত আবেলি টাইমত চাহ খাইছো নহলে মেগী বনাই খাইছো। মানে যেতিয়া যোনটো সুবিধা তেতিয়া আৰু কেতিয়াবা নহলে তলত ত কৈছোয়ে না তলত বজাৰ-তজাৰ আছে তাত গৈ ফাষ্ট-ফুড কিবা খাই লৈছো।
সুবিধা আছে ধৰা ইমান এটা অসুবিধা হোৱা নাই আমাৰ।
উম্ উম্।
আৰু যদি তুমি কাষত ৰুমৰ লগত বজাৰ-তজাৰ নোপোৱা তেতিয়া অলপ অসুবিধা হ'ব। কিন্তু আমি পাইছিলো সুবিধাটো।
অ' অসুবিধা থাকিলেই ভাল নহ'লে অসুবিধা হলেতো বহুত ইমান দিগদাৰ হৈ যায়।
হয় হয়। নহ'লে তোমাৰ আৰু ৰান্দি নাখালে এটা অসুবিধা হলে হয় কাৰণ তলত যে তাত তোমাৰ খুব কোনো টাইমতো বাত-চাত পোৱা নাযায় আৰু বাহিৰৰ খানাটো দামো বেছি পৰি- যাই, আৰু ইমান এটা খাইয়ো ভাল নালাগে ষদাই-ষদায়।
অ অ উ।
সেইটোকাৰণে আমি ৰান্ধিয়ে খাইছো। ৰান্ধি খালে মানে আমি চাৰি পাঁচজন আছিলো না। পইচাটো মিলি গৈছে ইমান টকা এটা খৰচ হোৱা নাই।
অ আমিও যাম মানে তোমাৰ আমি মানে লগৰ চাৰিজন মান আছে। আমাৰ লগৰ চাৰিজন মান আছে আমি চাৰিজন তোমাৰ ধৰা যোৱা তোমাৰ ধৰা পোন্ধৰ দিন আগতে তোমাৰ টিকটটো কাটি দিম তেতিয়াহ'লে আমি কম পইচাতে পাই যাম টিকেট। কটাৰ পিতছ আমি ট্ৰেইনেৰে তোমাৰ যাম গৈ কেনে ধৰা চাৰিজনে মই দুটা ৰুম ল'ম বাৰু দুজন দুজনকে দুটা এ দুটা ৰুম ল'ম একেলগে। পিছত দুদিন থাকি কেনে যিমান বস্তু আছে কি চব বস্তু চাই কেনে তাৰপিছত ঘৰত গুচি আহি
হয় ই তনেকে কৰিবা।
অ।
টা ৰুম লৈ ললে আৰামত থাকিব পাৰিবা আৰু চাৰিজন যদি আহ হ'ব দিয়া।
উম।